হেল্ল' অমিত কেনে আছা?
হেল্ল' ৰাহুল মই ভালে আছোঁ দিয়া, তুমি কেনে আছা?
ময়ো ভালে আছোঁ বহুদিন ধৰিত তোমাৰ লগত কথা হোৱা নাছিল দেই। ভাবিলোঁ আজি অলপ ফোন কৰি খবৰ লওঁ। খবৰ পাতি লও ক'ত আছে ঘৰতে ঘৰত তোমাৰ সকলো কেনে আছে?
সকলো ভালে আছে দেউতা আইতা সুস্থ আছে তুমি কোৱা তোমালোকৰ ঘৰখনত সকলো ভাল না।
ঈশ্বৰৰ কৃপাত সকলো ভালেই আছে আচলতে আজি পৰিয়ালৰ কথাই মনত আহিছে সেয়েহে তোমাৰ লগত এই বিষয়টো লৈ অলপ কথা পাতিবলৈ মন গ'ল। মোৰ মতে পৰিয়ালেই মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। পৰিয়াল নহ'লে জীৱনত একোৱেই নাই।
একেবাৰে ঠিক কৈছা পৰিয়ালৰ সমৰ্থন থাকিলে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পৰা যায়।
হয়, হয়, হয়। আমি সৰু থাকোঁতেই পৰিয়ালৰ পৰাই সকলো শিকো। ভাল ব্যৱহাৰ শৃংখলা সন্মান দায়িত্ববোধ আৰু মানুহৰ লগত কেনেকৈ মিলি থাকিব লাগে। স্কুলে শিক্ষা দিয়ে কিন্তু জীৱনৰ প্ৰথম শিক্ষক হৈছে পৰিয়াল। কাৰণ পৰিয়ালে তোমাক স্কুলত যাবলৈ শিকায় স্কুলত গ'লে তুমি ভাল মানুহ হ বা সেই কথা শিকায়। আৰু স্কুলত গৈ কিনে তুমি সকলো
আসান চিং
ঘল সন্মান দায়িত্ববোধ শিকা।
সেইটো একদম সত্য কথা দে
মোৰ দেউতাই সদায় কয় সৎ পথত চলা আৰু পৰিশ্ৰম কৰা, এই উপদেশবোৰ আজিও মোৰ জীৱনত বহুত সহায় কৰে, আনহাতে মোৰ মায়ে সদায় ধৈৰ্য ধৰা আৰু সকলোৰে প্ৰতি মৰম দেখিওৱাবলৈ শিকাইছে। মোক কেতিয়াও কোৱা নাই যে, মানুহৰ লগত কাজিয়া কৰবি মোক সদায় কৈছে মাইটো লগত মিল থাকিবি। মানুহৰ লগ, লগত সদায় ভাল ব্যৱহাৰ কৰিবি, কেতিয়াও মানুহৰ লগত যাতে কাজিয়া নকৰা। চি
চিতা চিঃ মোৰ ঘৰতো ঠিক একেই মোৰ মায়ে সকলো সময়তে পৰিয়ালৰ কোনো কৰ দস্যক একেলগে ৰাখিবলে চেষ্টা কৰে।
সঁচাকৈয়ে মায়ে এটা পৰিয়ালৰ মূল ভেটি। মায়ে নিজৰ কষ্ট পাহৰি সন ন্তান আৰু পৰিয়ালক সন্তান আৰু পৰিয়ালক, পৰিয়ালক সুখৰ বাবে কাম কৰে। আনহাতে দেউতাইও বহুত কষ্ট কৰে দেউতাৰ কষ্টক নাকচ কৰিব নোৱাৰি। দেউ তাই কষ্ট কৰি পৰিয়াল চলায়। বহুত সময়ত তেওঁলোকৰ ত্যাগ আমি ডাঙৰ নহলে বুজিব নোৱাৰো দেউতা হৈছে ঘৰৰ ৰক্ষক। দেউতাই ঘৰখন ৰক্ষা কৰি ৰাখে অৰ্থনৈতিকভাৱে।
একদম, ঠিকেই কৈচা।
আগতে কৰতে ভাবিছিলো, সকলো বস্তু সহজে পোৱা যায় কিন্তু এতিয়া চাকৰি আৰু দায়িত্ব বুজাৰ পিছত অনুভৱ কৰিছো যে, পৰিয়ালৰ বাবে উ উপাৰ্জন কৰা মাৰো সকলক সুখত ৰখাটো কিমান ডাঙৰ দায়িত্ব। হ্
পৰিয়ালৰ লগত সময় কটোৱাটো বহুত জৰুৰী।
নিশ্চয়-নিশ্চয়, আজিকালি সকলোৱে নিজৰ কামত ব্যস্ত। বহু সময়ত এক একেলগে বহি কথা পাতিবলৈও সময় নাথাকে। কিন্তু সপ্তাহত অন্তত এবাৰ একেলগে বহি আহাৰ খোৱা বা অলপ কথা পাতিলে, সম্পৰ্কবোৰ আৰু মজবুত হয়।
আমাৰ ঘৰতো দেওবাৰে সকলোৱে একেলগে আহাৰ খাওঁ। সেই সময়খিনি বৰ আনন্দৰ হয়।
বহুত ভাল অভ্যাস, বহুত ভাল অভ্যাস তোমালোকৰ। আমাৰ ঘৰতৰতো পূজা ঈদ, বিহু বা অন্য উৎসৱবোৰত সকলো আত্মীয়ই, একেলগে হয়।
এেই ল
মিলি সকলোৱে উৎসৱ পালন কৰে। তেতিয়া ঘৰখন আনন্দৰে ভৰি পৰে। সৰু ডাঙৰ সকলে একেলগে সময় কটাই। উৎসৱত সকলোৱে একলগ হৈ সময় কটোৱাটো হৈছে আটাইতকৈ, এ এটা পৰিয়ালৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য। কাৰণ উৎসৱত একেলগে উৎসৱ পালন কৰিলে একে ওপৰৰ প্ৰতি প্ৰেমৰ ভাৱ বৃদ্ধি পায়। একে ওপৰ প্ৰতি থকা
বা যিসমূহ এইসমূহ কথা মনত নাথাকে উৎসৱৰ সময়ত
উৎসৱবোৰে পৰিয়ালৰ সম্পৰ্ক আৰু ধিৰ কৰি তোলে। ঠিকেই।
তাৰ উপৰিও বিপদৰ সময়ত পৰিয়ালেই প্ৰথমে কাষত থিয় হয় বন্ধু বান্ধৱে সহায় কৰে। কিন্তু নিজৰ পৰিয়ালৰ দৰে নিস্বাৰ্থ ভাৱে সহায় কৰা মানুহ খুব কমেই পোৱা যায়।
হয় এই কথাটো জীৱনত বহুবাৰ অনুভৱ কৰিছোঁ। পৰিয়ালত কেতিয়াবা মতভেদ হ'ব পাৰে। কিন্তু সেইবোৰ কথা বতৰাৰ জৰিয়তে সমাধান কৰিব লাগে খং কৰি দূৰত সৃষ্টি কৰিলে তোমাৰ সম্পৰ্ক নষ্ট হয়।
হে নেটৱৰ্কত নেটৱৰ্ক নাহে কিয়? অ', একেবাৰে ঠিক কৈছা পৰিয়ালত যদি সকলোৱে এজনে আনজনক সন্মান কৰে। তেন্তে ঘৰখন সদায় সুখী হৈ থাকে। সৰু ডাঙৰে পৰস্পৰৰ মতামত শুনি লাগে আৰু একেলগে সিদ্ধান্ত ল'ব লাগে। সদায় কনিষ্ঠক সন্মান কৰিব লাগে জ্যেষ্ঠ সকলক সন্মান কৰিব লাগে। পিতৃ মাতৃক সন্মান কৰিব লাগে নিজৰ জেঠা জেঠী পেহা প এইহি আইতা খৰি খুৰা ভাই ভন্তি সকলোকে। সন্মান কৰিব লাগে নিজৰ ওচৰ চুবুৰীয়া ওচৰ চুবুৰীয়াৰ মানুহখিনিকো মানুহখিনিৰ লগত আহ সমভাৱে চলিব লাগে কেতিয়াও সেই মানুহ খিনিক কষ্ট দিব নালাগে। কষ্ট দিয়াতো বেয়া এজন মানুহে আনজন মানুহক এতিয়াও কষ্ট দিব নালাগে। কষ্ট দিলে মানুহে কষ্ট পায় আৰু কিছুমান কষ্ট পাহৰিবলৈও টান।
ঠিক কৈছা, ঠিক কৈছা।
হয়, মোব মোবাইল টিভি আৰু সামাজিক মাধ্যমত ব্যস্ত থাকোতে আমি বহু সময়ত নিজৰ পৰিয়ালৰ লগতে কথা পাতিবলৈ পাহৰি যাওঁ অথচ হয় এদিন যদি এই সময়বোৰ নাথাকে তেতিয়া আফচোচ কৰিলেও লাভ নহয়।
ঠিকেই। কৈছা।
মই থাকোতে বুজা উচিত।
মই ভাল প্ৰতিজনে প্ৰতিদিন অন্তত কিছু সময় পৰিয়ালৰ বাবে ৰাখিব লাগে দেউতা মাৰ খবৰ লোৱা ভাই ভনীৰ লগত খহা বাই একেলগে চাহ খোৱাও বহুত মূল্যবান
ব এইবোৰৰু কথাই সম্পৰ্ক মজবুত কৰি ৰাখি
একেবাৰে একেবাৰে ঠিক কৈছা তুমি মোৰ মতে ধন সম্পতি তকৈ সুখী পৰিয়াল বহুত মূল্যবান পৰিয়ালৰ মৰম বিশ্বাস আৰু একতাৰ তুলনা একোৱেই নহয়
মইয়ো সেই কথাত সম্পূৰ্ণ একমত
আজি তোমাৰ লগত এই বিষয়টো লৈ কথা পাতি বহুত ভাল লাগিল কথা পাতত তে নিজৰ পৰিয়ালৰ কথাবোৰো মনত পৰিল
মোৰো বহুত ভাল লাগিল দেই পৰিয়ালৰ গুৰুত্ব বিষয়ে আকৌ এবাৰ ভাবিবলৈ সুযোগ পালো তোমাৰ লগত পৰিয়ালৰ কথা পাতি বহুত ভাল পাইছো আকৌ কেতিয়াবা কোন কৰিবা
ঠিক আছে এতিয়া ফোন ৰাখো ঘৰতে
সকলে নমস্কাৰ জন আহ নিশ্চয় জনাল নিশ্চয় জনাম কিয় নজনাম তুমিও মোৰ পৰিয়ালৰ সকলোকে মোৰ শুভেচ্ছা দিবা
নিশ্চয় নিশ্চয় নিশ্চয় নিজৰ খিয়াল ৰাখিবা দে আকৌ শীঘ্ৰেই কথা পাতিম
নিশ্চয় নিজৰ খিয়াল ৰাখিবা তোমাৰ সৈতে কথা পাতি বহু ভাল লাগে পৰিয়ালৰ বিষু তোমাৰ পৰিয়ালৰ সুক্ষ্ময় পৰিৱেশ সদায় উদ্যান থাকক সেই কামনা কৰিছো মই কাৰণ তোমাৰ পৰিয়াল সুখী থাকিলেহে মই সুখী
একদম মইয়ো বিচাৰোঁ তোমাৰ পৰিয়াল সুখী থাকক কাৰণ তোমাৰ পৰিয়াল সুখী হলেও মইয়ো সুখী কাৰণ তোমাৰ পৰিয়ালৰ সৈতে মোৰ পৰিয়ালৰ এক গভীৰ সম্প সম্পৰ্ক আছে
একেবাৰে ঠিক কৈছা তোমাৰ আৰু মোৰ পৰিয়ালৰ সম্পৰ্ক কিন্তু উম একেবাৰে মধুৰ
হয় ঠিক কৈছা তুমি ফোন ৰাখো
হ'ব দিয়া ৰাখা